হেল্ল' হেল্ল' অ', কি কৰি আছা?
একো কৰা নাই বহি আছোঁ এনেই।
অ', কি দেৰি হ'ল নেকি উঠা আজি?
নাই উঠিছো, মৰ্ণিঙো উঠিলো পাঁচটাতে উঠি অলপ দৌৰি-চৌৰি
অ', অ'। খানা পিনা হ'ল?
খানা পিনা মৰ্নিংৰ ব্ৰেকফাষ্ট হ'ল লাঞ্চ কৰা নাই।
অ', অ', ঠিকে আছে অ', অ'। দৌৰি আছা মানে তুমি হেৰী, এনে ফিটনেছৰ কাৰনে নে নে কিবা এপ্লাই কৰিম বুলি?
অ', দুইটাই আৰু কিবা এপ্লাই কৰিম এনেই ৰোড ৰানিং।
অ', ৰোড ৰানিং, ৰোড ৰানিঙো কৰিলে মানে এনেই ফিল্ডত পাৰা কিন্তু, ৰোড ৰানিং কৰিলে মানে অলপ প্ৰব্লেম হয়, বুজিছা। ভৰি বিষ হ'ব তোমাৰ।
অঁ।
নে মৰ্ণিং ৱাক টাইপত কৰা নাই নে, মেৰাথন তেনেকা কৰা মেৰাথন টাইপত কৰা।
নাই দৌৰো মেৰ্থন নিচিনা অলপ দৌৰে। দুই কিলোমিটাৰ তেনেকুৱা তিনি কিলোমিটাৰ। এতিয়াতো মানে এসপ্তাহ মান হৈছে আৰু দৌৰা ইমান দৌৰা নাই মানে।
অ অ ইখচনে লৈ নল'বা মানে ভৰি বিষ হয়, নহ'লে।
উম, গোটেই বহুত জোৰকে হয়, মোৰ এতিয়া হৈ আছে বিষ।
উম, কাফ পেন হয়, অন্য কথা নাই তুমি ফিল্ডত দৌৰিব পাৰাতো এইফালে।
ফিল্ড মানে ইয়াৰ পৰা অলপ মানে দূৰ আছে মানে সেইকাৰণে।
অঁ অঁ। ফিল্ডত দৌৰি থাকা অঁ, তুমি তেতিয়া তোমাৰ এটা হেৰি লগাই ল'ব পাৰা অঁ অঁ। বুজিছোঁ বুজিছোঁ বাৰু তোমাৰ কথাটো, এনেই তুমি হেৰি লগাই ল'ব পাৰা মানে এটা। অঁ, লিমিট বনাই ল'ব পাৰা যে ইমানটো ইমানটো মই দৌৰিম। বুজিলা তেতিয়া ধৰ তোমাৰ নিজেই ভাল হ'ব। আজি এপাক দৌৰিলা ধৰ কাইলৈ এপাক আকৌ এনেকৈ দৌৰিব পাৰিবা। ছেট কৰি ল'ব পাৰিবা তেনকৈ নিজৰ টাৰ্গেট। ফিল্ডত দৌৰিলে মানে সেইটোৱে মানে লাভ আৰু তোমাৰ প্ৰফিট। বাত মানে ধৰ ৰোড ৰানিং কৰিলে ধৰ এতিয়া তোমাৰি হিচাপ নাথাকে ন' কিমান দূৰ দৌৰিলা কিমান কিলমিটাৰ।
উম।
সেইটোৱে। এতিয়া কিহত এপ্লাই কৰিম বুলি ভাবিছা হা?
ষ্টেপ কউণ্টাৰো থাকে ন এইবিলাক মোবাইলৰ নিউজ
অঁ অঁ অঁ, তুমি সি তাত তেনেকৈ কৰিছা ন'? সেইটো বেয়া নহয় আৰু ডিজিটেলি কৰি আছা ঠিকে আছে। কিহত এপ্লাই কৰিবা?
এপ্লাইটো এতিয়ালকে কৰা নাই, চাও।
অঁ পুলিচ চুলিচত এপলাই কৰিব পাৰে এই ভেকেঞ্চি ওলাব নহয়।
অঁ ভেকেঞ্চি ওলাব বুলি আকৌ হেৰি ওলাব নেকি অগ্নিবিৰৰ।
উম অগ্নিবিৰৰ ওলাব, ধেৰ ওলাব ষোল্লশ নে কিমান প'ষ্ট ওলাব হ। ষোল্লশনে পোন্ধৰশ এনেহে শুনি আছিলো, কিবা এটা বেছিকে ওলাব খালি আৰু।
উম আৰু এইবাৰৰ পৰা বোলে গভৰ্মেণ্ট জবছৰ পইচাও বঢ়াই দিছে চেলাৰী।
অঁ শুনা এইটো নিউজটো পাইছিলো বাৰু এতিয়ালৈকে হৈছে নাই নেজানো বাৰু।
হ'ব মানে লাহে লাহে, এতিয়াইটো হোৱা নাই চাগে।
অঁ অঁ অঁ, আগত তোমাৰ হেৰি হৈছে নহয় ন। গভৰ্ণমেণ্ট জব চৰ পৰা পইচা বঢ়াই আছে আকৌ, বস্তুবিলাকৰ বস্তুৰ দাম বাঢ়ি গৈছে নহয় এতিয়া। আৰু ধৰ যোনবিলাক কাউ ৱৰ্কাৰ্ছবিলাক থাকে ধৰ, প্ৰাইভেট ৱৰ্কাৰছ বিলাকৰ দাম বঢ়াব লাগে ধৰক পইচাবিলাক সেইটো কৈছো।
উম, কিবা এটা দিছে যদি কিবা এটা ল'বই আৰু।
অঁ সেইটোও হয়, নাই অলৰেডি ধৰ গভণমেণ্টবিলাকে পাই আছে ন বেছিকে। এতিয়া ধৰ প্ৰাইভেট বিলাককো চাব লাগে অলপ, গভৰমেণ্ট জবিলাকেতো পায়ে আছে। তাৰপা তোমাৰ হেৰি কি কম বুলি ভাবিছিলো। পিছে ক'ৰবাত ওলাই যোৱা কৰা প্লেন চেলেন কৰা নাই।
নাই এতিয়া ৰিচেন্টতো দুই দিনমান
অঁ। এনে গৈছিলা ন ক'ত গৈছিলা অৰুণাচল গৈছিলা ন অৰুণাচলৰ কত
অৰুণাচল এই পাপুম পাৰলৈকে গ'লো
অঁ অঁ মানে কেইদিন কেইদিন থাকাকৈ
নাই মানে খুৰাৰ কিবা কাম আছিলেটো খুৰাৰ লগত কোনো যোৱা নাছিলে এনেই আৰু গৈছিলো আৰু
অ এনেই গৈছিলে অ অ
তাপা মই কুকুৰ এটা আনিব লাগে বুজিছা তাত কুকুৰবিলাক বহুত ধুনীয়া ধুনীয়া থাকে
অ আমি ৰিচেণ্টলি হেৰি মিজোৰামৰ পৰা আনিলো দুটা লেবৰেদৰ পোৱালি টু থাউজেন এটা
কি কোৱা ইমান কমত
অ পোৱালি ন তিনি মাহৰহে
যিয় নহক ইয়াতটো আমাৰ বহুত দাম পোন্ধৰ হাজাৰ ষোল্ল হাজাৰ
মাইয়ে আছিলে দেউতাৰ লগৰ সেই দেউতাৰ লগৰ
মানে হমব্ৰিডিং নে কি
অ হোম ব্ৰিডিং
অ সেইকাৰণে কমত দিছে হোম ব্ৰিডিং হলে পাৰি কমত দিয়ে বাৰু কিন্তু হ'লেও মনে ধৰা ক্ৰচ থাকে কেতিয়াবা কিছুমান
উম
হোম ব্ৰিডিংৰ আৰু এইটো কি বুলি কয় যে আৰু এটা কমাই নাই পইচাবিলাক যে আমাৰ চেন্জ হ'ব গম পাইছা
আকৌ পইচা চেন্জ হব
উম পইচা আমাৰ হেৰি হ'ব এইটো যে এতিয়াতো কাগজৰ হৈছে ন নোটটো টো প্লাষ্টিক মানি হ'ব মানীটো
আকৌ বোলে প্লাষ্টিক ইউজ নকৰিবা আকৌ বোলে মানীয়ে প্লাষ্টিক কৰি আছে
প্লষ্টিক মানে এইটো এইটো নোটটো মানে বহুত জল্দি মানে বেয়া হৈ যায় ন আৰ সেইটো পইচা থৰি নে পেলাই দিব তুমি নিজে কোৱাচোন কোনবাই পইচা কেনেকে ৱেষ্ট কৰিব কোৱাচোন
অঁ ডিজাইন চিজাইন চব চেম নে মাত্ৰ মানে মাত্ৰ মেটেৰিয়েল চেঞ্জ
ডিজাইন চিজাইন মানে অলপ চেঞ্ হ'ব আৰু ধৰ তোমাৰ বাট মানে ধৰ যোনটো হেৰি কোৱালিটি কোৱিটিটোৰ পৰা চে্জ হৈ যাব আৰু
আজিকালি আৰু কোনে আৰু অফলাইন আজিকালি কি কয় হাড্ৰেড পাৰ্চেন্ট মানুহৰ লগতো হেৰিয়ে থাকে অনলাইন
অ অনলাইনেই অনলাইন ইউজ কৰিব অফলাইন ইউজ কৰিব নাই কি চবতেতো হেৰি অনলাইন নাযায় ন আজিকালি কেছটো যায় বহুত কেছোও লাগে ধৰক কেতিয়াবা কিছুমান জেগাত
অ নাইনটি পাৰ্চেণ্টেই অলাইনে আজি এইবিলাক বাদ দিয়া নাই মই এইবাৰ তেজপুৰ গৈছো এইবা অৰুাচল যোৱা টাইমত আমি তাত মানে জাত ভিৰ আছিলে ত ট্ৰাফিকত ৰখিলো ভিকাৰী এটা আহিলে ত মই বোলো মোৰ মোৰলগত মানে কে হেৰি নাই মানে পাঁচশ টকা আছিলে মানে খুচুৰা নাই
উহ উহ
পাঁচশ টকাতো দিব নোৱাৰি মই কলো পাঁচশ টকাতো দিব নোৱাৰি বোলো এতিয়া ত ই ছাইডৰ পৰা কিবাৰ ওলাই দিছে নহয় মই বোলো এইটো বোলো যেন যিবিকাৰী দেখোন এইটো তাৰপিছত কিনি দিলো আৰু অনলাইনে।
অঁ আজিকালি তেনেকৈ আৰু কি খ'বা ভিখাৰিয়ে যদি অনলাইন কেৰি কৰে আৰু তোমাক কি ক'ম আৰু মই,
তাকেতো ম'বাইল কিনি যদি ইহতি ম'বাইল টো এনেতটো অনলাই নহ'ব ম'বাইল কিনি
অ', ম'বাইল লাগিব অ
উম মোবাইল কিনিব পইচা আছে সিহঁতিতে ভিষ খুজি আছে তেতিয়াও,
বেলেগ দেখনোন চন্তাৰ আকৌ তোমাৰ উম তামানে এইটো বাৰু ঠিক মই বাৰু বেয়া পোৱা নাই বুইছা পইচা চেঞ্জ হেৰি কৰিছে যে সেইটো মই তাৰ আগতেই কৰিব লাগিছিলে বস্তুটো। কাৰণ কিয় যানা পইচাবিলাক বহুত বেয়া হৈ যায় হ'লে ফাটি যায় ঘাম চাম লাগি ফাটি যায় নচলে নকৰে নোটবিলাক ন সেইটো কাৰণে, এইটো মানে নাফাতিব। এইটো ডিউৰেবল পইচাটো।
এতি পইচা টো আৰু পুৰা ব্লেক মানি ওলাব এতিয়া। কিমান কাৰ কাৰ বেলেগ মনি ওলাব চাবা একদম।
সেইবিলাক বেলেগ কথাবিলাক পাৰ্চনেল কথাবিলাক বাদ দিয়া তাৰপৰা তোমাৰ হেৰি কৰিম বুলি ভাবিছিলোঁ এইটো যে আমি মানে হেৰি এখন খুলিছোঁ বুইছা। এইবিলাক যে অলপ ড্ৰাগছ চ্ৰাগছ বিলাক লয় ন বহুতে ড্ৰাগছ তাৰপৰা তোমাৰ। বোলে স্মকিং টকিংকৌ ড্ৰিং কৰে ন বহুত সৰু সৰু পোৱালি বোৰে আজিকালি আৰু ৰভাৰ স্পিঙত বাইক কৰে। সেই কাৰনে আমি আমাৰ সন্থা এটা খুলিছোঁ তোমাৰ তাত জইন হ'বা নেকি?
কেতিয়া খুলিছে,
এতিয়া মানে খুলিছো আমাৰ খুলিছো মানে মানুহ গো। খালে আমাৰ টোটেল হাড্ৰেড থাউজেণ্ড মান লাগিব ন। তাৰ কাৰণে ধৰ আমি এতিয়া হেৰি মান গোটালো আঠশ হৈছে পোৱালি। তাৰ মানে ধৰ এতিয়া তুমি নিজে চোৱা এতিয়া ধৰ সৰু সৰু পোৱালিবিলাক বাইক চাই দি দে ন তপিছতে মাৰি দিয়ে। এটা লাইফটো এনেই বৰবাদ হৈ যায়। নিজৰ লাইফটো বৰবাদ কৰে কৰে আৰু আনৰ লাইফটো বৰবাদ কৰি দিয়ে আৰু যদি সেইজনীজনৰ। ঘৰৰ মুৰববী সেই মানুহটোক এনেই মাৰি দিলে মাৰিদিলে এতিয়া ঘৰখন কোনে চলাব। তেনেকুৱা টাইপৰ ধৰ আৰু এতিয়া ধৰক আমি ধৰ যোনটো যে ৱাইন চপত ধৰ। তোম এইটিন প্লাছত দিয়ে ন বৱাইনিলাক
উম উম উম
সেইটো এজ লিমি টো অলপ বহাই দিব বিচাৰছো টুৱেনটি ৱান বা টুৱেনটি ঠি কৰি বুলি ভাবিছো তেতিয়া মানে? অলপ এইবিলাক কম গব বুইছা এক্সিডেণ্ট চেক্সি ডেণ্টবিলাক।
উম।
আৰু লাইচেন্স বিলাকতো এতিয়া লাইচেঞ্চ নতে গাড়ী চলাব দিবালাগেব ট্ৰেক টৰিষ্ট বহাব দিছোঁ মানে সেইটো কাৰণে তাৰমানে পদক্ষে লৈছোঁ বুজছা, চ' মানে তুমি পোৱালি কেইটান যদি গোটাই দিব পৰাাৰ ভাল লাগিল হয়।
হয়। এইটো একদম বঢ়িয়া বাৰু।
মানে, কাৰণ এতিয়াধৰ আকৌ ধৰ তোমাৰ দেখিছা ৰেপ কেছ বিলাক হৈ আছে বহুত সৰু সৰু পোৱালিৰ।
উম।
সৰু পোৱালি এটা এই তোমৰ এইফালে। পাহৰি গ'লো জেগাটোৰ নাম তাত হৈছে, এতিয়া মানে আমি ভাবিছো পেৰেণ্টছ বিলাকে যাতে নিজৰ ষ্টুডেণ্টছবিলাক এৰি নিদিয়ে সজাগতা কৰিব দিছোঁ প্লাছ আমি ধৰ এটা এটা গ্ৰুপ বাই'ম এ বি চি দি এনেকা টাইপ গ্ৰুপ এটা বনাই ল'ম। আৰু এনেকে অমুক অমুক পাৰে মানে ধৰ স্কুলৰ ওচৰত আমি এটা গাৰ্ড টাইপত দিম বুজিলা। যাতে চছেফলি ছোৱালী বিলাক ঘৰলৈ মানে পাব পাৰে আৰু সৰু সৰু পোৱালী বিলাকৰ কথা কৈছোঁ।
উম,
আৰাম মেনেজৰ হেৰি লৈ ল'ম আৰু পৰা পুলিচৰ পৰা আমি চিগনেচাৰ লৈ ল'ম ডি চি চাৰৰ পৰা আমাৰ। চিগনেচাৰ চিগনেচাৰ লৈ ল'ম। মানে নিজৰ পৰা এপ্ৰুভ কৰাই লম বস্তুটো কাৰণ পোৱালি সৰহক লাগিব ন তাৰকাৰণে প্ৰেষ্টটো কাৰণে।
যিমান বেছি ইমান ভাল চাপৰ্ট হ'ব।
অ', সিমান ভাল তোমাৰ সেইকাৰণে মানে তুমি ধৰা পোৱালি কিমান কটাব পাৰিবা ধৰা? তোমাৰতো লগৰ ধেই আছে অ', তোমাৰ লগৰ ঢেৰ আছে কাৰণে ক'লোঁ তোমাক। আৰু তুমি যে বেলেগক ক'বা যাতে সজাগতা কৰিবা বেলেগত গ্ৰুপত নাথাকিলেও নাই। মানে সজাগতা কৰিদিম আৰু ধৰ হেল্প কৰিবৰ কাৰণে সহযোগ সেইকাৰণে কৈছোঁ মানে কিমান মমান আছে তোমাৰ পোৱালি?
আছে মোৰ ফাৰ্ষ মোৰ স্কুলৰ বেলেগ আছে তাৰপিছত মোৰ এতিয়া কলেজৰ বেলেগ আছে।
অ', তেন্তে ঠিকে আছে কলেজতো তোমাৰ ওলাই যাব ধেৰ বাৰু।
এইটোৱেটো বহুত ওলাই যাব।
অ', তেন্তে কৰিবা তুমি ক'বা তেন্তে লগৰ কেইটাক।
অ', এইটো মানে বিয়াৰ কথা ক'লে মানে কি আছে আৰু আপুনি এইজ লিমিট যদি বঢ়াইও দিয়ে। এতিয়াও আৰু মানে ডাঙৰ বিলাকে আনিব সৰু বিলাকে খাব পৰা সৰু বিলাকে পইচা দিব ডাঙৰ বিলাকে যোনে খায় পইচা নথাকিলে সিহঁতে তেনেকাই কৰে।
সেইটো বেলেগ কথা বাৰু। ত' পাছৰ কথা আমিমানখিনি হ'লেও আগত কে কমিব ন'। বেছি হ'লেও আগতে যিমানটো আছিলে সেই তাতকো কমিব যাব ন'। আৰু যদি ৱাইনশ্বপে যদি নিজেই হাতে দিয় আমি দেখা পাওঁ তে সিহঁতে ফাইন ভৰিব লাগিব। কাৰণ আমাৰ তাত লিগেল নটিছ ন' আমাৰ তাত।
উ, উম।
যে দিব নোৱাৰিব বুলি, সেইটো কাৰণে ভাবিলোঁ আৰু। তে ঠিকে আছে ন'। তুমি ক'বা ন অ', তুমি যিমান পাৰা পোৱালিখিনি গোটাই দিবা। মই সিহঁতক আমাৰ গ্ৰুপটোত এড কৰি দিম। আমাৰ গ্ৰুপ এটানে বনাইছো আমাৰ 'টেল এতিয়া এইট ফিফটি নাইনে কিমান মেম্বাৰ্চ আছে এতিয়া। আৰু বাকী কেইটা লাগে আৰু ধৰ কেইটামান আৰু বাকী তোমাৰ ডৰশ মানেই লাগে ধৰ ডেৰশ মান যদি পালি গোতাই দিব পাৰ যাক তাক কৰি সিহঁত তোম লগৰ ক'বা তোমাৰ লগৰকেইাই লগৰ ক'ব ধৰ তেনেকেই তেনেকেই স্প্ৰে'ব হ'ব ন বস্তুটো।
উম,
এতিয়া ধৰ ছোৱালী বিলাকৰো খা হ'ব আমাৰ লগতে। এক্সাইজ চে্সটাইমবিলাকো কমিব চবত ট্ৰেফিক পুলিচ বহাব দিছোঁ সেয়াই আৰু।
অ',
দিয়া বাৰু ৰাখিছোঁ ন' ফ'ন টো।
অ' দিয়- দিয়।
অ', অ'।